হেল্ল
হয় বিৰিছা শুনিছা?
আহ আহ আহ কওক শুনিছে?
হয় হয় শুনি আছো,
কি কৰি হৈছে?
মই এনে অলপ কলাৰ ক্ষেত্ৰৰ মানে নিজৰ কলাৰ ভালে বা অলপ মনোযোগ দি আছো আৰু মানে মোৰ কি
আচ্ছা আচ্ছা হম আপোনাৰ মানে মোৰ মানে আহ মই ক'ব গলে, মই ভাল পাও বুলি কওঁ মই এইটো নকওঁও যে মোৰ বহুত মানে ন অ ব সপোন আছে যে মই এইটো কৰিব পাৰো মই বহুত ভালকে। কৰিব পাৰোঁ বিষাৰদ নহয় কিন্তু মই বস্তুখিনি জানো আৰু ভাল পাওঁ তাৰ উপৰি। অ প্ৰথমতেতো মই নৃত্য কৰি খুবেই ভাল পাওঁ।
হয় হয়।
মানে আধুনিক ধৰি লওক নহয় নহয় শাস্ত্ৰীয় নহয় শাস্ত্ৰীয় নহয়্ত আচল মই আধুনিক কৰিঢ ভাল পাওঁ ধৰি লওক মই মানে, আহ এইটো আমাৰ ভাৰতৰ বাহিৰৰ হ'ব ধৰি লওক আহ। উত্তৰ কোৰিয়া নহয় দক্ষিণ কোৰিয়াৰ যে আছে। অ মই কেব সহত তেওঁলোকৰ মানে সেইটো মই বহুত দ মানে মোৰ ৰুচি বহুত আছে এইটো ক্ষেত্ৰত। তেওঁলোকৰ নৃত্য এইবিলাক মই বহুত ভাল পাওঁ আৰু লগতে মই অকমান গান গাইও ভাল পাওঁ সিমান ভাল নহয় যদিও মই গান গাই ভাল পাওঁ। আৰু মানে মই বেডমিন্টন মানে ক মানে মোৰ মানে ৰুচিৰ কথা কৈছো মই মানে মই খেলি ভাল পাওঁ। তাৰ পাছত আৰু অ আহ আৰু আছে কিবা কিবি। মই বেডমিণ্টন খেলি ভাল পাওঁ।
হয় হয় এতিয়া আপুনি গৰমৰ দিনত বেডমিণ্টন খেলি আছে ন
নাই নাই এতিয়া মইতো মানে ধৰিলওক এইটো টাইমত মানে যেতিয়া বতাহ বহুত হ'ব তেতিয়া খেলাটো অলপ অসুবিধা হয় ন।
হয় হয়।
সেইকাৰণে মই বাৰু সেইটো খেলিব পৰা নাই চৰ্চা কৰিব পৰা নাই কিন্তু ভাবো অতি সোনকালে ধৰি ধৰিলওক আৰু আকৌ মানে আ নামিব লাগিব আৰু কুক
হয় হয়, অঁ অ।
আপ আপোনাৰ আপোনাৰ কওকচোন মানে আ আ আ
মই যদি আ আ হাফনাৰ হয় হয় মই যদি আপোনাৰ বেড-মিন ধৰক কথাটোৱে কওঁ মই মই এনে খেলাত ভালেখিনি বুলি নকওঁ আৰু কিন্তু খেলো আৰু মই আপোনাৰ বেডমিন্টন বুলি কওঁতে মোৰ মনত পৰিছিল মই বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়খিনি মানে ইন্দো-ষ্টে ষ্টেডিয়াম এখন আছিল আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত তাতে মই কেইবাবাৰো খেলিছো বহুত দিন। তাৰপিছত আপোনাৰ বৰ্তমান এ সময়ত ক'ব গ'লে মই দবা খেলি আছো। দবাতো জানে আপুনি? হয় হয়, অ তাৰপিছত ক্রিক ক্ৰিকেটো খেলো কেতিয়াবা কেতিয়াবা সদায় নহয় আৰু আৰু যদি সংগীতৰ ক্ষেত্ৰত অলপমান মই এনে ৰিহাজ কৰি আছো আৰু নতুন দেই মই একদম নতুন এমাহ হৈছে।
পি পি পি তই কিবা আনিছ পোৱা নাই অকমান লাগিছে। ভাল লাগে ভাল যেন লাগিছে আচ্ছা মই দবা খেলটোৰ বিষয়ে আপুনি অকমান কব পাৰিব নি শি শিখাৰ মানে এইটো খেলত মানে মোৰ একেবাৰেই মানে জ্ঞান নাই মই কিন্তু জানিব বিচাৰো কাৰণ এ এইটো খেল খেলিলে মানে আমাৰ মগজুতো বহুত বেছি চোকা হয় বুলি মই শুনিছো সেইকাৰণে অকমান মোক মানে এইটো হয়, কেনেকৈ খেলে সেইটো এবাৰ এটা আহ্বান দিয়কচোন।
হয়, দ দবা খেলত আপোনাৰ দুটা বস্তু থাকে এটা বগা থাকে এটা কলা ৰঙৰ থাকে মানে সৈন্য বা এনেকা ৰজা-ৰাণী আৰু কিবা খুৰা এইবোৰ থাকে হাতী ঘোঁৰা থাকে আৰু উট থাকে মই উট বুলি কওঁ এতিয়া যি নহওক এ প্ৰথম মানে বগা ৰঙৰ মানুহে প্ৰথ আৰম্ভণি কৰে। সেইটো হ'ল মুখ্য আৰু গেমটোৰ বিশেষ বুজিব লগা আহিছে ত আপোনাৰ ৰজাক মানে সংৰক্ষ মানে সুৰক্ষিত কৰি থৈ দিয়া আৰু ৰজাক যদি খাই দিয়ে তেতিয়ালে গেমটো শেষ আৰু আৰু বাকী আৰু যদি আৰু মই চৰ্টকে ক'ব যাওঁ ইয়াতে অ আটাইতকৈ শক শক্তিশালী হৈছে ৰাণী ৰাণীৰ পদক্ষেপবোৰ আটা মানে আটাইতকৈ শক্তিশালী আৰু আৰু লগতে কিয় মানে ৰাণী য'ত ত'ত যাব পাৰে আৰু মানে ৰাণী বহুত দূৰলৈকে যাব পাৰে চবকে খাই দিব কব ত মানে দবা খেলৰ মুখ্য মানে বস্তু হৈছে ৰাণীটোক মানে পোন প্ৰথমে মানে হেৰি কৰা আৰু খাই দিয়া বুলি কওঁ আৰু আমি
উম হু
দবা খেলৰ ভাষাত আৰু তাৰে ভিতৰত হাতীও আছে হাতী এল টাইপত যায় সেনেকুৱা টাইপৰ বহুত আপোনাৰ তেৰা যায় বা এনেকে নাও আছে নাও চিধা যায় এনেকে এল টাইপৰ যায় সেনেুকুৱা টাইপৰ বহুত বস্তু আছে বাৰু খেলিলে বুজি পাব আপুনি হয় তাৰে মাজতো কিছুমান কম্পিটিচন কৰে অল অলিম্পিকলৈকেও যায় যদি আৰু লাষ্ট এটা কওঁ মই দবা খেলৰ অহ মানে আপোনাৰ লেভেল থাকে আমি লেভেল যে কওঁ তাতে ই এল অ' বুলি কয়।
উম উ।
টু থাউজেণ্ডৰ ওপৰত লেভেল গুচি গৈছে আপোনাৰ দেন আপুনি অলিম্পিক বা নেচনেল লেভেল খেলিব পাৰে আৰু ভু
দি দিয়ক দেই এইবিলাক এনেকুৱাও আছে নেকি?
হয় হয়, এনেকুৱা আছে বৰ্তমান বৰ্তমান মই এঘাৰশ হৈছে আৰু
বাপৰে মই মানে প্ৰথমবাৰ শুনিলো এইটো আৰু ভাল লাগিল আশা কৰো আপুনি মানে আৰু মানে কৈ কৰিব পাৰে আপোনাক দেখা পাও আন্তৰাষ্ট্ৰীয় মঞ্চত হয় হয় হয়। হয় ভাল বাৰু পাৰে যদি কেতিয়াবা শিকাই দিব মানে। শিকিব মন আছে কিন্তু মানে তেনেকুৱা মানুহে লগ পোৱা নাই যি মানে ইমান জানে আৰু।
নাই নাই নাই মই সেইটো জানে বুলি নকওঁ আৰু এতিয়া লগতে আৰু আপোনাৰ কেতিয়াবা সংগীতৰ। কিবা এনেকুৱা আছে নেকি ধাউতি আছে নেকি
অ কিন্তু থৰে বুলি ক'ব ম মোৰ প্ৰথম মোৰ সপোনটোৱে আছিল এজন মানে গায়ক হোৱা গায়িকা হোৱা কিন্তু ধৰি লওক অ মানে চৰ্চা নোহোৱা বাবে এনেকে মোৰ সপোনতটো মানে দাবি গল ধৰি লওক আৰু ঘৰৰ এতিয়াতো মই সৰু আছিলো ন তেতিয়া এনেকুৱা নহয় যে ব মানে ধৰি লওক মোৰ ঘৰৰ মানুহে নকলে মই নিজে হেৰি কৰিম সেনেকোৱা নহয় তেতিয়া মই বহুত সৰু আছিলো ঘৰৰ মানুহোৰ মানে আ লগত নিদিলে ধৰি লওক মই এইটো কৰিব নোৱাৰো সেয়ে মানে সপোনতো বোৰ সপোন হয় ৰল কিন্তু মই গাই ভাল পাওঁ ধৰি লওক মই ভাল নাগালেও এতিয়া কিন্তু মানে বেছি যেতিয়া গাম ন কেতিয়াবা মানে শুনি ভাল লাগে আৰু মনতটো মানে বহুত মুকলি যেন লাগে ধৰি লওক আৰাধনা কৰাৰ দৰে হয় সেইয় আৰু ধৰি লওক মই শিকা নাই মানে আহ ধৰি লওক সেই হিচাপে কিন্তু আ মানে কিছুমান গান মই ভালেই গাব পাৰো ধৰি লওক চবৰে থাকে ন চবৰে মাত সুৰৰ লগ লগত কথা যে চবে চব মানে সংগীতটো হেৰি কৰিব নোৱাৰে ন কাৰোবাৰ শাস্তিয় ধৰি লওক কাৰোবাৰ আধুনিক তেনেকে মইো কিছুমান ধৰি লওক গাব পাৰো ধৰি লওক মানে মই প্ৰধানকৈ পশ্চিমীয়া মানে সংগীত বিলাক আহ পাশ্চাত্য সংগীত গীত মই অকণমান অকণমান জানো।
মানে পাশ্চতয় গায়ক যদি এজন মই ক'ব যাওঁ আপুনি কাৰ গান শুনেনে।
মই বহুতে শুনো কিন্তু ধৰি লওক আহ চাৰলিপত
চাৰলিপত শুনা হয় এতেঞ্চনটো শুনিচে আৰু।
হয় হয় এইটো এইজনক এইগৰাকী নাম কি আছিল মই পাহ। হয় হয় আৰু এইটো যে আছিলে পাৰফ্ৰক গাইছিলে তেওঁ নাম।
হয় এইটো জৈন মালিক আছিলে জৈন মালিক হয় ওৱান ডাইৰেকশ্যনৰ আছিলে দেখাত সকল গ্ৰুপৰ।
আমাৰ পাৰফ্রটো পাৰফক্টটো পাৰফেক্ দি সেইটো। এচ য়েছ তেওঁৰ গান বিলাকো মই বহুত ভাল পাওঁ মানে সেইটো মানে মই সদায় শুনো আৰু তেই। গান বিলাক আচলতে উম তেলৰ চইতৰ গান বিলাক মই গাব পাৰো মানে মোৰ। লগত মই মানে মোৰ মাতৰ লগত মোৰ সুৰৰ লগত মানে অলপ মিল থকা যেন লাগে মানে এইবিলাক মই সহজ পাৱ গাব আপুনি মানে কৈছে ন আপুনিও। ৰিয়াজ কৰে ত' আপুনি মানে কেনেকুৱা ধৰণৰ গান গায় আৰু মানে কি কেনেকুৱা ধৰণৰ ভাব ভাল পায় আপুনি।
হয় মই পশ্চিম সংগীত মইয়ও ভাল পাওঁ বাৰু আপুনি ঠিকে কৈছে আৰু লগতে মই এটা কথা আও শুনা আপুনি যেনেকে ট্ৰিলাৰ্ষ ভাল পায় মই লিবিয়ান গাক ভাল পাওঁ পিপল গান এটা আছে। যি নহওক বাৰু লিবিয়ানকা বুলি এজনী আছে আহ। পিপাল বুলি এটা গান আছে হয় সেই গানটো মই শুনো আৰু বাকী যি- নহয় আপুনি মই যদি কওঁ মই বলিউডৰ গান বোৰে এনে অলপ চেষ্টা কৰি আছো আৰু কেনেকে গাব লাগে।
হয় হয় কোনবিলাক মানে কেনেকুৱা ধৰণৰ ভাষখন পায় আপুনি।
মই এনে ক্লাছিকেলতে শুনি আছো আৰু মানে ধৰি লওক এ আৰ ৰেহমান আৰু কুমাৰ চানো কুমাৰ চান নহয় দেই এ আপোনাৰ আ আৰু মই নাম কিশোৰ কুমাৰ হয় কিশোৰ কুমাৰৰ পৰা আৰম্ভণি কৰিছো আৰু লগতে বৰ্তমানৰ অলপ আৰি সিঙো অলপমান চেষ্টা কৰো আৰু।
মানে আপুনি প্ৰধান। পুৰা মানে ধৰি লওক আগৰ বিলাক এভাৰগ্ৰীন মানে সেইবিলাক ভাল পায় ন
হয় হয় তাৰে পৰা আৰু বহুত বস্তু শিকিব পাৰি মানে বাকী মডাৰ্ণ এনে আহি যায় আৰু সেইবোৰ শুনি থাকিলে মানে আধুনিক হয় বাৰু যি নহওক এতিয়া আৰু এটা প্ৰশ্ন কৰো আপোনাক ল'ব অ আপোনাৰ এনে এক ছেকেণ্ড ৰব ভাবি আছো মই অ এনে গুণ যদি লাগে এজন মান। মেইন গুণ বিলাক কি কি আনে হয় যদি এজন মানে কলাৰ প্ৰতি মানে মান আগবাঢ়িব লাগে মেইন কোন খিনি দিগি আত্মবিশ্বাসটো লাগে বাৰু। অনুশীলন লাগে দক্ষতাও থাকিব লাগে আৰু লগতে কি ভাল স্মৃতিশক্ত।
আৰু যি কি নহওক আহ হয় অ মানে আপুনি আহ সেই চববিলাক মানে সকলো বিলাকে গান গাব পাৰে বুলি মানে সেই মানে সেনেকুৱা ন আপুনি। গাব পাৰে চাগে গোটেইবিলাক গানেই আহ ভালে আৰু। ভালে লাগিল আপোনাৰ ইমান কলা থকা বুলি মানে জানি মনতটো ভাল লাগিল বহুত যে আপুনি আহ গান গাব জানে খেলিব জানে তাক তাতো মানে মানে কব গলে শত হয় আপুনি খেলত দবা খেলত ভালেই আৰু ধৰি লওক অ জানিব লাগে আপুনি বহুত চৰ্চা থাকে যেন লাগিছে আপোনাৰ কথ বিলাকৰ পৰা এনেকুৱা লাগিছে যে আপুনি বহুত ৰিয়জ কৰে। বহুত আহ চৰ্চা কৰি থাকে সদায় কৰে। নিশ্চয় সেইবাবে আপুনি ইমান মানে আহ। অ মানে ইমান এটা ঠাইত উপনীত হব। পাৰিছো আৰু আহ পিছে আহ কি কয় মানে মোৰো ধৰি লওক আহ নৃত্যটো মই ভাল পাওঁ যিহেতু মইও কৰো। সদায় মানে যেতিয়া সময় পাওঁ তেতিয়া মই কৰোঁ আৰু ভাল লাগে মোৰো ধৰি লওক মই শাস্ত্ৰীয় শাস্ত্ৰীয় নৃত্য বিলাকো ভাল লাগে মোৰ কথকটো ভাল লাগে সেইটো বহুত ভাল লাগে কিন্তু ধৰি লওক মোৰ যিহেতু মানে এটা মই মানে ধৰণ মই নৃত্যতো শিকা নাই যিটো ধৰণে শিকিব লাগে সেইকাৰণে মই অকণমান ধৰি লক অসুবিধা হয় কিন্তু তথাপিও মই নিজৰ মই যদি মানে চৰ্চা কৰি থাকো সেইবাবে ধৰি লওক এতিয়াও মোৰ সেই কলাটোক হেৰুৱাই যোৱা নাই হেৰুৱাব হেৰুৱাই যাব দিয়া নাই কাৰণ মোৰ মোৰ কলটোৱে ধৰি লওক মানে মোক ক'ব গলে মোৰ জীয়াই থকাৰ এটা প্ৰেৰণা কাৰণ আহ মানুহ বিভিন্ন দুখৰ মাজতো যেতিয়া আপুনি ভাল বস্তুত আপুনিবাৰ কমিব নোৱাৰো সেই দুখিনি যথেষ্ট খিনি কম হৈ যাব আৰু মোৰ তেনেকুৱাই হৈছে ধৰি লওক নৃত্যয় আৰু অ গান ধৰি লওক মোৰ সেনে তেনেকুৱা ধৰণৰ যে মই যেতিয়া দুখত থাকো ন এইবিলাক কৰিলে মোৰ মনতটো ভাল লাগে আৰু এইবিলাকে মোক মানে মানসিক চাপ চাপৰ পৰা মানে বচাই ৰাখিছে আজিলৈ আৰু ঠিকে আছে আহ ধন্যবাদ বাৰু ভাল লাগিল আপোন লগৰ কথা পাতি
ঠিক আছে বাৰু ঠিক আছে বাৰু হ'ব দিয়া অক দ